অ
অ, আই কি খবৰ? মানুহগৰাকী
আছোঁ দিয়ক, আপোনাৰ কেনেকুৱা?
তাকে অ, মই আছো, আছো ভাল দিয়ক এতিয়া বৰ্তমান।
অ।
উম, বাকী খোৱা বোৱা কৰা হ'ল
মই খালো দিয়ক, খাই মেলি লৈ অকনমান আজৰি হৈছোহে আৰু
অ, আপুনি চাগৈ ৰেষ্ট লবলৈ ধৰিছিলে, মই আকৌ ফোনটোহে
এ, নাই, নাই নাই, ক'তনো আমাৰ ৰেষ্ট আৰু কাপোৰ কানি আছে বাহিৰত সেয়া আনিব লাগিব। তাৰপিছত অলপ দিনৰ আগৰে, চাউল কেইটামান এনে থৈ দিয়া আছিলে, বৰা চাউল কেইটামান
উম।
কৈ পোক ধৰা নিচিনা হল, অকমান ক'লা পোকটো বেছি হোৱা নাই, এটাক এই ৰ'দত দি থয়ে, ৰ'দত দিলো বাৰু, এতিয়া গ'ল। সেইখিনিও আনিব লাগিব। গতিকে ইটো, সিটো কাম ওলায়ে থাকে যে ক'ত খোৱা হয় আ আমাৰ খোৱা নহয় আমাৰ নি
নকব আৰু মোৰ বৰাচাউল কেইটামান সেইদিনাখনতো মোৰ আকৌ কলাপোকতো ধৰা নাই মোৰ সেই যে লাড দুমাহ হৈ হৈ যে ভিতৰত এটা পোক হয় বগা তেনেকোৱা হ'ল তাৰ পিছতে মই কি কৰিলো মই মানে সচৰাচৰ সেই বাইদেউ ঘৰৰ পৰা আহে ন বৰাচল তৰাচল বিলাক এ মই সচৰাচৰ এনেই খোৱা নাযায় এনে সিজালে বৰা চাউলতটো নাখায় বাৰু আমাৰ কোনেও ভাজো মই কেতিয়াবা পোলাও টাইপত যে তেতিয়া খায় অকণমান মই আকৌ তেনেকুৱা কোৱাতকৈ পিঠা এটা বনালে ভাল পাওঁ খাই চাহকনৰ লগতে একো নখোৱাকৈ হয় ভাটিবেলা চাহকনে বা সন্ধিয়া চাহখন খাওঁতে তাৰপা মই কি কৰিলো গম পাই আঢ়ৈ টেমা মান যাৰি ফুকি সি লৈ পেলাই তিয়ালো তিয়াই মিক্সিতে খুন্দি লৈ নাৰিকল এটা আছিলে কিনি আনা নাইকলে যেনিবা নাৰিকল এটা সে ৰুকি পেলাই ভাজি লৈ পেলাই পিঠা বনালো তাৰ পিছতে পিঠা কেইটা বনাই হৈছে তাৰ পাছদিনাখনৰ পৰা বেমাৰত
হয় আপুনি এইবিলাক যে কৰি থাকে মোক কয় বাৰুচোন পালোনে এ খে মন গ'লে অ কি বন বনাই বুলি এনেকে বুলি
উম
গতিকে আৰু এতিয়া এ আমাৰ মানে কি কি জানোনে অ সিজালে খাই বাৰু দেই কিন্তু পিঠা পনাই খালি বনাই থাকোতেই যি এটা দুটা খাই গৰমে গৰম
নাখায় তাৰপিছত ন ত ল'ৰা ছোৱালীয়ে নাখায়
অহ
আমি এককৌ ভাল পাওঁ ন।
তাকে আমি এইবোৰকে ভাল পাওঁ, এইবোৰ খাই খাই ডাঙৰ হলো ন আমি।
লৰা দুই তিনিবাৰ আহোতে বোলো পিঠা কেইটন বনাই দিওঁ নি, এই নালা নিদিবা দেই মা নিদিবা দেই মা। এ' মই ভালো নাপাওঁ নিদিবাাহে। মই নিজ লগ কষ্ট কৰি।
অ' এ সেইটো, সেইটো হয় বাৰু দেই আৰু এ' ন এই শতিিল পিঠাটো গৰমে গৰমে খাই কিন্তু সচাকে ভাল লাগে কিন্তু সেইটো আকৌ ঘূৰা, সেইটো ঘূৰি থকা পিঠাহে। ইখন প্লেটৰ পৰা সিখন পৃঠয় এ প্লেট লৈ, আলহীক দিলে আকৌ আলহীয়ে নাখায়্
উম। এ' মই ইয়াত দেখোন চিজনত নহয় আন চিজনত দিলে খায়েই দেখোন, মই কোনোবা আহিলে
অঁ তেনেকুৱা চিজনত সু দিলে খায়, মানে কি হয় বিহুত সকলোৰে ঘৰত বনায় ন।
অ-অ-। অ মই মানে সেইদিনা মানুহ এগৰাকী আহিছিলে। মোৰ বেমাৰৰ খাব ল'ব লগা আহিছে। আছিলে মই আৰু গৈ চাহ বনাব নিদিয়ে মুগা বেয়া কাৰণে মই তথাপিতো চাহ খা কাপ বনালো বনাই, মই বোলো কল আছিলে কল বিস্কুট আৰু সেই পিঠা দুটা দিলো। উ পেললোক একো নাখালে, পিঠাটোহে খালে মানুহ গৰাকী, ভাল লাগে ন তেনেকে খালে।
অঁ বহুত ভাল লাগে অঁ। আপুনি বনোৱা বস্তু এটা খাদৰে বনোৱাৰ পিছত খা খাই পেলাই আৰু এ নো ল'ৰা ছোৱালীয়েও এই পিঠা পনাবোৰ আগৰ ল'ৰাোৱালী বোৰে যেনেকে খাই আজিকালি ল'ৰাোৱালীয়ে আকৌ নাখায়
দেখাই সিহঁতে ফাষ্ট ফুড ভাল পোৱা মানুহ।
ভাল নাপায় সৰু সৰু ল'ৰা ছোৱালী বিলাকেও ভাল নাপায়। আৰু মই আচ আচৰিত আচৰিত হ'মাক আক দেখুৱাই মাহঁতে কিনো কৰিছে মেলিছে, আজিকালি ল'ৰা ছোৱালীব সৰুৰু সৰু'ৰাোৱালীসকো ফাষ্ট ফডঢ়ি বস্তু তো খুৱাইব।
মইতুন তাকে আচৰিত হওঁ, কিয় ক বুজি নাপাই নেকি বাৰু?
নাপাই চাগে।
ধুনীয়া কল্ড ড্ৰিংক চোপা দিব কেনেকে বনাই তাত কি কি কেম জ্ঞানৰো প্ৰয় কিন্তু মই ভাবো আৰু সেই কাৰনে খুব কম বয়সতে এতিয়া কেলৰী বাঢ়ি বা কিবা হয় চুগাৰ হব কিবা হ অ সেই এটা কথা
আপুনি কৈছে এইটো জ্ঞানৰ প্ৰয়োজন কিন্তু সচৰাচৰ চাবলৈ গলে আপুনিও চাবচোন ভাল ভাল শিক্ষিত মানুহৰ মানুহে হওক গাড়ীত গৈ থাকিলেও ল'ছোৱালীটোক এইবিলাক ঠাণ্ডা চাণ্ডা খুৱাই বস্তু মানে এনে কোৱা হৈ যায় তেওঁলোকৰ কাৰণে মানুহে কয় সে মোৰ মোৰ ল'ৰা ছোৱালীৰ কথা মই বহুত চিন্তা কৰো কিন্তু তেওঁলোকৰ কাৰণে ল'ৰা ছোৱালীৰ যিটো বহুত মানে মানে সেইটোয়ে ইম্পৰ্টেণ্ট আৰু বেলেগ
তাৰ মানে কিবা এটা বিচাৰিলে
দিব লাগিব আমি পোৱা নাছিলো অ সেইটোৱে আমি কিছুমানে ভাবে আমি পোৱা নাছিলো আমি দিছো কিন্তু আপুনি ভাল বস্তু পোৱা নাই তেতিয়া হোৱাও নাছিলে আৰু দিব কি দৰকাৰ আপুনি বেয়া বস্তুটো কিয় খুৱাইছে সেইটো মৰম হ'ল নেকি
এতিয়া আপুনি কলে ভাল ভাল শিক্ষিত মানুহে জনা শুনা মানুহে দিয়ে কিন্তু মই ভাবো কিন্তু জ্ঞান থকা মানুহখিনিয়ে নিদিয়ে নেকি যাৰ মানে কি অলপ জ্ঞান আছে ধৰক এইটো ভাল বুলি ভাবি লৈছে বা তাত লিখাটোৱে সত্য বুলি ধৰি লৈছে গতিকে উম সেই দকৈ ভাবি চাব নোৱাৰা খিনিয়ে কিন্তু তেনেকুৱা কৰে প্ৰকৃততে যিখিনি জ্ঞানী সেইখিনিয়ে মোৰ মতে নিদিয়ে কিন্তু মই পাইছো তেনেকুৱা
ন সেইটোৱে মানে কি জানে এই আপুনি থেকা থুকুলি খাই যোনখিনি জ্ঞানী হয় সেইখিনিয়ে নকৰে মানে যোনখিনি পঢ়ি শুনি জ্ঞানী হৈ পেলাই অজ্ঞানী হৈ থাকে সেইখিনিয়ে কৰে মানে বেছিভাগ মানুহে কাৰণ এই কংকা অ চলিবলৈ আপ আপুনি অকল পঢ়া শুনাৰ জ্ঞানে নহয় নহয় বাকী চাৰিওফালৰ জ্ঞানেই লাগিব লাগিব লাগিব গতিকে সেই জ্ঞান খিনি থকা মানুহে নকৰে তেওঁলোকে জানে যে মোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো মই কেনেকে কি কৰিম কৰিব লাগিব সৰুতে সৰুতে আজিকালি ইমান বেমাৰ আজাৰ ইটো সিটো
কিহে বনালে আজি
এই ভাত আৰু এই পটল ভাজি তাৰপিছত দালি আৰু এই মোলটো পৰিলে। ই চাটনি অকণ বনালো আৰু তাক তেনেকেই। অ। থাকেইে থাকে আৰু এই হেৰিতে দালিতে বিলাহী দিছো তেনেকে আমাৰ আকৌ তেনেকে ভাল পাই খাই।
উম।
এই দুখন তিন খন। বনাবলে দিগদাৰ আৰু এতিয়া। আপোনালোকৰ কি খালে।
আমাৰো আজি খাব পৰা বাৰু যদিও মানে বৃহস্পতিবাৰে নিৰামিষ খাওঁ শুক্ৰবাৰে খাওঁ। কিন্তু ৰাতিপুৱা। তাত হ'ল মাছৰ পৰা আহিছিলে লোকেল মাছে আনিছিলে। মই হে নালাগে বুলি। ক'লো বোলো কণীকে বনাই দিম দিয়া। উ তাৰাপা ভাজিকে দুখন কৰিলো কণীও বনালো দালি বনালো দালিত কিবা কিবি দিলো আৰু ৰাতিক বোলো কিবা আনিবই আৰু ৰাতিকও ভালকে বনাম আৰু।
অহ।
উম।
আমাৰ আগ ইমান পনিৰ খোৱা নহয়। কাৰণ পনীৰ মানে মই ভাল পাওঁ।
কণী কথা কৈছো কণী। কণটোৰ হ'ব এতিয়া আগতে ভাল পাওঁ। কিহৰ।
পনি।
কনি। পঞ্চাশ টকা চাৰিটা।
হয় নেকি ন্ নহয় নহয় আমাৰ এইফালে মানে এটাত দহ টকাকে।
লুকেল কণী অ ওৱা চল্লিশ টকাকৈ বাহৰে।
অহ। আমাৰ ইয়াত দুুটা হিচাপ। তেনেকৈ বেছে আৰু এটা হিচাপে।
আ বুজিছো বাও।
উম।
আমি আৰু দেখোন পঞ্চাছ টকা লোকেলকণী।
অ তেনে কোৱা দাম আমাৰ।
ফামতো খাব নোৱাৰো কিয় নাজানো।
সঁচা সচা সঁচা কথা কবলৈ গ'লে আমিতোতো এই কিনা কনিয়ে খাওঁ আগতে এতিয়া মানে কি হ'ল আইনেওতো আমি। কিনা মানে কি? আৰু এই আমি হাঁহৰে খাওঁ বেছিভাগ। হাঁহৰ হওক এই হওক। এতিয়া কথাটো হ'ল, মাজে সময়তো। কিনা খাব লাগে ঘৰত। মানে আনি থ খোৱা থাকে। বাকী এটা ছিজনত একদম হাঁহৰ ডিম একেবাৰে নাইকিয়া হৈ যায়। ন, আকৌ ধান নতুন ধান।
হাঁহ মানে ঘৰত হাঁহ পুহিছে নেকি?
পুহা নাই। ওচৰ পাজৰ মানুহ কি কথা কৈছো? অ, ঘৰত। মানে নতুন হান নতুন ধান। খালেহে হাঁহ, মুৰ্গীয়ে মানে ডিম পাৰে। আকৌ এটা ছিজনত এক একদম নাইকিয়া হৈ যায় নহয়।
উম, উম।
তেতিয়া মানে কি হয়? আপুনি পিছে তিতে কিনা ডিম খাব লাগে। একদম সা সোৱাদ নাপাওঁ দেই।
উম, মই কিয় নেজানো। সা-সোৱাদ বুলিটো নহয়ে মই বেয়াইয়ে পাওঁ খাই।
উম, একেবাৰে সা -সোৱাদ নাপাওঁ। কিবা সেৰসেৰীয়া নিচিনা লাগে।
উম।
একো নাই সেইটো। খাইনো এক কি লাভ আছে নাজানো আৰু।
হাঁহৰ নে হাঁহৰ কণীটো ভাল লাগে? খুব লালকে ভাজি দম বনালে।
অঁ এই আমি মানে তেনে-তেনে তেনেকুৱা খালি বা-বাহু বুলিতো অকমান তেনেকুৱা নিচিনা হৈছ বাৰু। কিন্তু হলো সেইটোও ভাল নেলাগে।
এ মই নামচাম নেজানো দেই।
মানে বাহু বুলি এটা। যে যোনটো মানে? সেইটো হাঁহৰ আহা অ, সেইটো।
নেজানো হেৰি উম, উম নামটো নেজানো। এই মানে হেৰি হল চিনাকি ভাইটি এটা আমাৰ ওচৰৰে। তাই সি মা মানে হেৰি কৰিছে, ঘৰতে পুহিছে সিহঁতে যদিও মানে আমাৰ মানুহ কিছুমানে নুপূহে।
নপূহে হয়।
পোৱা হৈছে অ', আৰু। কি নিজৰ ঘৰৰ এতিয়া ইমান দাম বস্তু মুৰ্গী পোৱালি এটা আনিবলৈ হ'লেওটো কিমান দাম লাগে। গতিকে ঘৰতে যদি। কণী কেইটা পাই থাকে। মুৰ্গীটো মাংসকণ পাই থাকে। লৰা-ছোৱালী কাৰণেও আউ কি লাগিছে? গতিকে এইটো পাৰি নে?
উম আৰু এটা কথা মানে কি জানা নে নাই এতিয়া আমাৰ ছোৱালী য'ত থাকে, আৰু তাত তাত মানে কি হয়- এই মুৰ্গী দিম বুলি চাহত মানে সেয়া কৈ চাহ পানীত ডুবিয়াই থৈ কৰি দিয়ে। কিছুমানে-
হে কৃষ্ণ আৰু কি কি নকৰিব ব্যৱসায়ৰ কাৰণে
অ চাহ মানে জুবি মানে আপুনি যেতিয়া আনি পেলাই ঘৰত ধুব, তেতিয়া কালাৰটো গলে দেখিব এইটো বগা সৰু দিমেই মানে।
আমাৰ এওঁ মোক আজি ৰাতিপুৱা কৈছে হেৰি হাঁহৰ কণী খাবা নেকি এওঁ খুব ভাল পাই খায়। হাঁহৰ ভাল পাই ন মোৰ বৰ গোন্ধটো বেছি
ন আপুনি ভাজি-ভাজি দিব তেতিয়া নহয়
ন ভাজিয়ে দিম ন হাঁহৰ কণি। তেনেকৈও চাইছো ইমান গোন্ধ পাও মই কিয় নাজানো। এতিয়া এই মুৰ্গী কণীটো ভাজিলে ইমান নুগুন্ধাই। এইটো মানে অতি গোন্ধাই কিন্তু ভাল লাগে বাৰু খাই। তাৰ পিছতে মই বোলো এ নালাগে দিয়া আৰু বিষ বেমাৰৰ কাৰণেও বৰ বেছি হেৰি কি বিষৰ কাৰণেও বৰ ভাল নহ।
হয় আৰু এইটো এনেও পেচাৰ কাৰণেও বহুত বেয়া।
বেয়া নো
অহ কিন্তু আমাৰ এগৰাকী আছে আমাৰ ঘৰত। বাইদেউ তেওঁ আকৌ একেবাৰে কি চাব ইমান প্ৰেছাৰ পুৰা হাঁহৰ দিম এটা-এটা খাই।
ঔষধ খাই হ'লেও খাই আৰু হাঁহৰ মাংসই চাংসও খায় তেওঁ ভাৱে মানে তেওঁ একো তেওঁ ভাবে তেওঁ একো কৰা নাই কিন্তু তেওঁ বয়স কম হৈ আছে সেই কাৰণে তেওঁ তেনেকৈ খাব পাৰিছে।
হাঁহৰ মাংসটো আজিকালি বহুতে ভাল পায় মই বেয়া পাওঁ নাখাওঁ
হাঁহ মাংস মৌ আপুনি হাঁহ কেইডাল যেনেকৈ চিঞৰি থাকে আপুনি দেখিলে
হয়টো কথা ভাগিন বোৱাৰী এজনী আছে তাই মানে তাই মানে বিখ্যাত আৰু তাই হাঁহৰ তৰকাৰী আৰু মাংস চবে জোৰ যবৰ নাই মাহী খাব লাগিব ভাইটিজনী বোলে নহয়তো খাব লাগিব তই আমাৰ বোৱাৰীয়ে বনা তই আজি খাই ছা তাৰ পিছত কবি। মোক দিলে ডাইনিং টেবুলতে একেলগে ভাত খালো। গোটেই মই খাই মই বোলো প্ৰথম মোক এপিচ, মোৰ মতেদি মোক লবলৈ হেতা পাত দি এপিচ এনেকে লৈ একদম গ্ৰেভি কৰি বনাইছে। তাৰ পিছত একদম কলা হৈ গ টাইপটো মানে খাই বঢ়িয়া বনাইছে। ক'ব লাগিব মানে একদম চাৰটিফিকেট পোৱাৰ যোগ্য। তাৰপিছতে খালো, মই মানে এতিয়া সকলোৱে ভাত খাই আছে, কবলৈও বেয়া লাগিছে, মানে মই ওলাই মানে মই নাখাও যে আচলতে। তাৰ পিছত মই উঠি গলো গৈয়ে বেছিমান মুখ হাত ধুই মই বোলো মোক তহঁতে সিহঁতে চবে খাই মেলি ললে লৈ পেলাই মই বোলো আজিৰ পৰা যাতে তহঁতে মোক জোৰ নকৰ দেই মই বহুত বেয়া পাম। মোৰ হিতে বিপৰীত হব মই বমি চুমিক কৈ দিম ডাঙৰ কথা হৈ যাব কোনবাদিনা উম তাৰপিছত মই কিন্তু আশা কৰো ছিলো খাব পাৰি বুলি নোৱাৰিলো কব